অ টো
হয় হয়।
অ কি কৰি আছা?
অ এই আছো ৰবা মানে আমাৰ ইফালে বৰষুণ দি আছে তাকে চাহ খাই আছিলো।
হয় নেকি আমাৰ ইফালে বৰষুণ দি আছে।
অ অ।
অ তাকে মানে মইয়ো মাত্ৰ চাহ খালো।
হয় হয়।
অ এতিয়া মানে এনেই আছো মোবাইলে চাই আছো
অ তাকে ময়ো মোবাইল চাই আছিলো সামাজিক মাধ্যমতে অলপমান কিবা কিবি ভিডিঅ' চাই আছিলো
হয় নেকি মইও কেনেকুৱাই নিউজ চাইছিলো ধৰ আজি বানপানী হল ন জাগাই জাগাই
হয় হয় পুৰা মানে আমাৰ মহানগৰীখন বানপানীত মানে ডুব গৈছে একেবাৰে আৰু
হয় হয় এইটো ঠিক কৈছা তুমি হয় মইয়ো তাকে চালো
মই মানে ক'ব লৈ যাম ভাবিছিলো হা এই ওলাই আহ তাৰ পিছত এনেকে বানপানী হোৱা বুলি শুনি দেখি আৰু মানে না নোযোৱা তোৱে মানে ভাবিলো নহলে আকৌ বানপানী ক'বাত মানে ফচি যাব লাগিব নহয়
হয় হয় ঠিক কৈছা ঠিকে কৰিছা বাৰু মানে এতিয়া মানে চচিয়েল মিডিয়াতো হৈ বহুত কথা মানে কি কৰিব পাৰো ন জানিব পাৰো যে অ এইটো জাগাত এই টো হৈ আছে সেনেকে মানে আগতীয়াকে চব খিনি খবৰ পাই যাও।
উম এইটো ভাল হৈছে কিন্তু এটা মানে ভাল দিশ আৰু সামাজিক মাধ্যমৰ।
হয় হয় ঠিক কৈছা। মানে সেনেকে ধৰা ক'ত বা কিবা হলে নিউজ খিনিও পাই দিয়াচোন মানে যে এইটো জাগাত এইটো হৈছে মানে সেনেকে চচিয়েল মিডিয়ামৰ দ্বাৰাই মানে বহুত বস্তু মানে গম পোৱা যায় আগতীয়াকে।
হয় হয় ঠিকেই। সামাজিক মাধ্যমৰ মানে বহুখিনিয়ে ভাল বেয়া দুইটাই দিশ আছে দিয়াচোন গতিকে মানে আমি ইয়াৰ পৰা এতিয়া ধৰা উদাহৰণস্বৰূপে মই যদি কওঁ মানে আমাৰ ওচৰতে মা মানে এজন দুখীয়া ঘৰৰ ল'ৰা এজন আছিল সি মানে পিছত ভাল সি গান গাব জানে কিন্তু সি কোনো মানে ভাল মঞ্চ পোৱা নাছিল। ক'তো তাক মানে নামাতে বা চিনি নাপায় তাৰ পিছত মানে মই এদিন মানে সামাজিক মাধ্যমত এটা ভিডিঅ' এটা ধুনীয়াকৈ কৰি মই দি দিলো ইয়াত মানে তাৰ সেই গানটো মানে ভাল পালে ভাল পাই মানে বহুতে তাক মানে লাইক কমেন্ট শ্বেয়াৰ কৰি দিলে ইয়াত মানে সি মানে বহুখিনিয়ে মানে তাক চিনি পোৱা হল তাৰ পাছত সি তেনেকৈ মানে গান গাবলৈ মানে বহুখিনি সুবিধা পালে যি মানে এটা মানে ভাল দিশ সামাজিক মাধ্যমৰ জৰিয়তে মানে তোমাৰ যদি কিবা মানে এনেকৈ মানে টেলেণ্ট থাকে মানে সেইটো মানে প্ৰতিভাটো বিকাশ কৰিবলৈ তুমি এখন ভাল মঞ্চ মানে আজিকালি সামাজিক মাধ্যয়মতে পাবা কি কোৱা এই বিষয়ে এই বিষয়ে?
হয় হয় এইটো তুমি ঠিকে কৈছা মানে এতিয়া মইও বহুত বস্তু চালো ন। এতিয়া চোৱা আজিকালি মানে মানুহে বহুত জাগাত দেখো ন সেনেকে ধৰা গান গায় বা নিজৰ মানে যোনটো টেলেণ্ট থাকে ধৰা আজিকালি কোনোবা কোনোবা ফুলো বনাই আছে ত' সেনে মানে বস্তু খিনি সিহঁতে সামাজিক মাধ্যমৰ দ্বাৰা মানে প্ৰচাৰ কৰি আছে ন। ত' সেনেকে মানে চবে গম পাই আছে যে, অ মানে এইজনী বা এজন মানুহে এইটো কৰিব পাৰে ইয়াৰ লগত এইটো টেলেণ্ট আছে মানে বহুত মানুহে জানি আছে যে মানুহ এইটো কৰি আছে মানে সেনেকে মানে আমিও জানো মানে আমিও মানে কেতিয়াবা নিজক পাৰো কৰিব দিয়া চোন, সেইটো টেলেণ্ট মানে চবৰে কিবা এটা নহলে কিবা থাকে।
হয় হয়, সেইটো মানে দেখুৱাবলৈ মানে আ ভাল এখন মঞ্চ নাপায় বা ক'ত কি কেনেকে কৰিব বুজি নাপাই গতিকে মানে সামাজিক মাধ্যমতে মানে যদি ভিডিঅটো কৰি যদি দি দিয়া যায়। এতিয়া ধৰা কোনোবাই ভালকৈ মানে এ খাদ্য বনাব জানে ৰেচিপি বনাব জানে সেইটোকে দেখুৱাই মানে তেওঁক মানে আজিকালি তুমি গম পোৱাই সামাজিক মাধ্যমৰ পৰা মানে উপাৰ্জনো কৰিব পাৰি আজিকালি বহুতে উপাৰ্জনৰ পথ হিচাপেও লৈছে।
হয় এইটো ঠিক কৈছা। মইয়ে মইয়ে তোমাৰ সামাজিক মাধ্যমৰ দ্বাৰা ধৰা ঘৰত কিবা বনালো বনাই কেনে ধৰ সেনেকুৱা স্পেচিয়েল কিবা বনাও বনাই কেনে মই সামাজিক মাধ্যমতে মানে প্ৰচাৰ কৰি দিও, মানে মোকো ভাল লাগে সেইটো কৰি কিনে তেতিয়া মানে বহুত মানুহে গম পায় যে মই এইতটো কৰি কেনে ভাল পাও মানে মই কুকিংটো কৰি কেনে ভাল পাওঁ দিয়াচোন মানে ৰান্ধি বাঢ়ি ভাল পাওঁ ত সেই বিষয়ে মই অলপমান মানে অ সমাজত কি কৰো প্ৰচাৰ কৰো ধৰা ছচিয়েল মিডিয়াত মানে ভাল লাগে
হয় হয় তাকে তোমাৰ পৰা তেতিয়া মানে ভালকৈ তোমাৰ পৰা শিকিব পাৰিব দুই একোজনে আৰু তুমি যদি তটো মানে ভালকৈ যদি কৰি যোৱা তাৰ ফলত তুমি মানে সেইটো তাৰ পৰা কিছুমান উপাৰ্জনো কৰিব পাৰিবা আজিকালি ইউটিউব বা ইনষ্টাতাত আদি মানে দি ধুনীয়াকৈ বহুখিনি মানে অ সুবিধা আছে
আজিকালি চাবাচোন বহুত মানুহে মানে সামাজিক মাধ্যমৰ পৰা পইচা মানে বহুত ধৰণৰ মানে পইচা কি কৰি আছে আজিকালি চাবা কিবা এটা ভিডিঅ' বনাই বা কিবা ধৰণৰ এটা জাননী দিয়ে আগতীয়াকে এখন কিবা মোবাইলৰ বিষয়ে হওক কোনোবা জানে বা কোনোবা এইটো আজিকালি মোবাইলৰ ছেটিং খিনি চেঞ্জ হৈ থাকে ত সেই বিষয়ে চাবা সমাজ সামাজিক মাধ্যমৰ দ্বাৰা জানা যায় যে অ মানে এইটো কৰিলে এনেকুৱা হব বা সেইটো কৰিলে সেনেকুৱা হ'ব মানে সেইটো
হয় হয়
লৈছে দিয়াচোন
তাকেই মানে মই ময়ো মানে তেনেকৈ মানে ধৰ কিবা এটা বিষয় নাজানিলে মানে বা মই কিবা এটা বস্তু কনফিউজ হৈ থাকিলে মানে মই সামাজিক মাধ্যমত আজিকালিতো পায় গোটেইখিনি মই চাই লওঁ যে এই বিষয় বস্তুতটো কেনেকুৱা হ'ব পাৰে বা কি বিষয় এই মই তাৰ ওপৰত মানে ভালকৈ মানে নলেজটো মই আগত লৈ লওঁ তাৰ পিছত মানে মই সেনেকৈ মানে কিছুমান কাম কৰো বা কিছুৰে ধৰা মই যোৱা মানে যোৱা সপ্তাহত মোৰ মোবাইল ফোন এটাকে ললো মই লৈছিলো তাৰ আগত মানে মই সামাজিক মাধ্যমতে ভিডিঅ' সমূহ চাই লৈছিলো যে মই এই প্ৰাইচটোৰ ভিতৰত মই বেষ্ট মোৰ এনেকে মই কি কোনটো ফোন পাম বৰ্তমান সেনেকে মানে চাই মানে বহুতখিনি ভিডিঅ' আহিল তাৰ পিছ এনেক মই চাই চাই পিছত মই ভাল এটা ফোন মানে চিলেক্ট কৰিব পাৰিলো গতিকে এইটো মানে এটা ভাল দিশ অকল মই মোবাইল ফোন বুলিয়ে নহয় মানে চব ক্ষেত্ৰতে তুমি মানে এ যে তুমি কিবা নাজানা বা পঢ়াৰ বিষয়ে সেইটো মানে তুমি সামাজিক মাধ্যমৰ পৰা তুমি সিকি বুজি লব পাৰিবা
হয় হয় হয় তুমিতিয়া ঠিক কছা আজিকালি চাবা বহুত মানুহ সেনেকুৱা আছে সামাজিক মাধ্যমৰ দ্বাৰাই পঢ়া শুনা কৰি আছে সামাজিক মাধ্যমত চাই কেনে তোমাৰ চব খিনি ধৰা আজিকালি কলেজত ধৰা সেনেকুৱা কইছনে দিল বা হোমৱৰ্কে দিল তুমি সেই বস্তুটো সামাজিক মাধ্যমত মানে আনিব পাৰা যে এইটো বস্তু চাৰ্চ কৰিলে তোমাৰ এইটো বস্তু আহি যায় মানে সেইটো কাৰণে এইটো কাৰণে বহুত এটা নিজৰ কাৰণে সহায় হৈ যায় মানে মইটোয়ে মানে ভাল বুলি কও যে মানে এইখিনি বস্তু হয়কাৰণে আমাৰ আমাৰ কাৰণে বহুত ভাল হৈছে মানে আশা কৰো যা ইখিনি বস্তু আমাৰ আহিবলগীয়া প্ৰজন্মৰ কাৰণে যাতে এইটো মানে ভাল হয় ক্ষতি কৰক যাতে এইটো নহয় মানে ভালৰ কাৰণে যাতে হয়
অ এতিয়া তুমি ক্ষতিৰ কথা কললে যিটো মোক ঘপকৈ মনত পৰিলে মানে আমাৰ মোৰ ঘৰ ঘৰতে থ ওচৰতে মানে থাকে মোৰ ভতিজা তাই মানে এতিয়া বয়স প্ৰায় পাঁচ বছৰ কিন্তু তাই মানে কি হৈছে এতিয়া সামাজিক মাধ্যমত একদমৰ বা ভিডিঅ' বনেকৈ নাচালে বা তাই মানে ভাত নাখায় বা কথা নুশুনে তেনেকুৱা ধৰণৰ মাক দেউতাকেও মানে কিবা মানে অ কথা মানে এইটো তাই ক'বলৈ হলে মানে তাক সামাজিক মাধ্যমত এনেকে ভিডিঅ'টো দিব লাগিব মোবাইল ফোনতটো দিব লাগিব। তেনেকুৱা ধৰণৰ হৈছে ইটো কিন্তু মানে এটা তেওঁলোকৰ কাৰণে এটা বেয়া দিশ হৈ পৰিছে হয়নে তুমি য দেখিছা কিজানি সৰু ল'ৰা ছোৱালীবোৰ।
মই দেখিছো আমাৰে ঘৰত মোৰ ভাইটি আছে সেনেকুৱা মানে কিছুমান ক্ষেত্ৰত বস্তুতটো ভাল মানে আগতীয়াকে জানিব পাৰি কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱাই বেয়া, এতিয়া সৰু পোৱালীৰ কাৰণে বেয়া। সিহঁতি, যদি ইমান সৰু বয়সৰ পৰাই মানে মোবাইল ফোনটো লৈ বস্ত থাকে। তেনেহ'লে ইহতৰ চকুৰ মানে চব। কতোও বেয়া হৈ যায় ন। পিত চাবা কম বয়সত তে কম বয়সতে তেহঁতৰ চশমা লোৱাৰ প্ৰয়োজন হৈ যায়। কিন্তু আগৰ মানুহক চাবা মানে ইহঁতৰ আগত ত সেনেকুৱা ফোন চন এনেকুৱা এতিয়াহে হ'ল নতুনকে মানে ফোন চন আগত ধৰা নাৰা
হয়।
এনেকুৱা মানুহ কিন্তু মানুহে আগত এনেকুৱাকে আছিল এতিয়া কাৰো মানে চশমা নাই, চবৰে চকুৰ পাৱাতো আছে। কিন্তু আজিকালি মানুহে মানে নিজৰ নিজৰ স্বাস্থ্য নিজে বেয়া কৰি আছে মোবাইল টো চাই। সেইটোৰ কাৰণে ক্ষতি কৰ, মানে যোনে লিমিটত চলাই। অৱ লিমিটত চলোৱা খিনিৰ কাৰণে ভাল হয়। ইতা আমি এ ধৰা কিছুমান বস্তু জানিলো বা কি কৰিলো। আমি সেইটো বস্তু মোবাইলত চাওঁ বা চচিয়েল মানে সামাজিক মাধ্যমৰ দ্বাৰা জানো। যে নাই এইটো বস্তু কৰিলে ভাল হ'ব কি এইটো কৰিলে ভাল হ'ব, কিন্তু আমি কেতিয়াবা এনেকুৱা হৈ যাও ফ্ৰী ফ্ৰী সময়ত আমি মোবাইলটো লৈ বহি যাওঁ। কোন টাইমত কেনেকে টাইম হয়, এক ঘন্টা হৈ যায়, দুই ঘন্টা হৈ যায়। পিছতে গম পাও যে বাপৰে আজি মোৰ সময়খিনি মোবাইল চাওঁতেই গ'ল।
হয় হয় একেবাৰে ঠিক কথা কৈছা মই মানে কি হয় এনেকে মই পঢ়াত পঢ়ি থকা মাজতে যেতিয়া মান আমনি লাগে তেতিয়া ভাবো অকমান সময় পাঁচ মিনিট মান এনেই ৰিলচ চাওঁ। এতিয়া মানে পাঁচ মিনিট চাওঁ বুলি মোৰ মানে কেতিয়া আধা ঘন্টা এঘন্টা হৈ যায় মানে এইটো মানে ক'বই নোৱাৰি গতিকে মানে এনেকে বহুত বহুখিনি সময় মানে এ অপচয়ো হয় মানে সামাজিক মাধ্যমৰ জৰিয়তে। মানে আমি ক'ব নোৱাৰাকৈয়ে মানে এ তাৰ পিছত এটা ভিডিঅ' চাই থকা যায় তাৰ পিছত তেনেকে মানে বহুখিনি সময় গুচি যায়। হয় নে?
কিন্তু কিন্তু সময়টো অমূল্য ধন ন আমি সময়ৰ সময়তটো মানে নিজৰ নিজৰ ভাল কিন্তু আমি সময়তো এইটো কি কৰিলো। কৰিব লাগে কিন্তু আমি কি কৰো এই দিনটো ফ্ৰী টাইমত থাকিলে বা কেতিয়াবা ভাল কাৰণে হয় আমাৰ ভালৰ কাৰণেও কি কৰো ব্যৱহাৰ কৰো। কিন্তু কিছুমান টাইমত চাবাচোন বা পৰীক্ষাই আহিল কিবাই আহিল আমি মোবাইলটো চাই চাই আমি পৰীক্ষাত নাম্বাৰো বেয়া কৰি দিওঁ পাছত ঘৰতটো গালি খাবলগীয়া হয়।
ঠিকেই, মানেএ এতিয়া সামাজিক মাধ্যমৰ তাকেতো ভাল বেয়া দুটা দিশ আছে, যেনেকে আমি ভাল খিনি বিষয়ে বহু খিনি আলোচনা কৰিলো, গতিকে আমি ভাল খিনি লৈ মানে বেয়া খিনি যিমান পাৰি মানে আঁতৰ কৰিব লাগে, আৰু সৰু ল'ৰা ছোৱালী খিনিক তেওঁলোকক মানে আমি ইয়াৰ পৰা অকমান পাৰিলে দূৰতে ৰাখিব লাগে তেওঁলোকক মানে সৰুতে দিব নালাগে তাৰ সলনি তেওঁলোকক মানে বেলেগ অ বিভিন্ন ধৰণৰ খেল ধেমালি সেইবোৰ মানে শিকাব লাগে। হয় নে নহয়? তেতিয়া মানে তেওঁলোকক শৰীৰটো ভালদৰে বিকাশ হ'ব বা চকুৰ যি তুমি কলা সমস্যা
হয় হয় নহ'ব হয়, মইও সেইটো ভাবো কিন্তু এইটো লকডাউন যে হৈ গ'ল লকডাউনৰ ফলত বহুত মানে বাচ্ছাই বা বহুত ছাত্ৰ-ছাত্ৰী সামাজিক মাধ্যমত জড়িত বহুত হৈছে। কাৰণ আমাৰ ক্লাছ খিনিতো অনলাইনতে আছিল ন সবখিনি। আমি সব ক্লাছ কি অনলাইনতে কৰিছিলোঁ কিবা এটা নোটছে হওক কুৱেশনৰ এনচাৰে হওক সব আমাৰ গ্ৰুপো অনলাইনতে মানে আছিল সামাজিক মাধ্যমত। ত' সেনেকে আমাৰ এতিয়া এনেকুৱা হৈছে সৰু বাচ্ছা এটা মানে সামাজিক মাধ মাধ্যমৰ জৰিয়তে একদম বহুত খিনি ক্ষতিকৰ হৈ আছে।
ঠিকেই ঠিকেই । মানে তাকে আমি এনেকৈ মানে সামাজিক মাধ্যমৰ পৰা মানে আমি যিমান পাৰি ভাল দিশটো আমি বিষয়ে আমি যাব লাগে বেয়াখিনি আঁতৰ কৰি। বাৰু ভালেই লাগিল তোমাৰ লগত আজি এই বি
অ অ মোৰো ভাল লাগিল কথা কৈ তোমাৰ লগত জানিলোঁ। বহুত খিনি কথা, অ ঠিক আছে তে ৰাখিছোঁ আজিলৈ। কে অ অ অ অ ধন্যবাদ।